হেল্ল'?
উম হেল্ল' ছাৰ।
হয়, ভালে আছে আপুনি?
হা, ভালে আছোঁ।
অ'।
আপুনি কি, কেনে, কেনেকুৱা আছে?
আছোঁ ভালেই।
উম উম। এ, তাই ভাত চাত খালো খালো খাই কিনি এ বহি আছোঁ ৰ। মা হ হুম। আপুনি কি কৰি আছে?
অ, ময়ো মানে চাকে। খাই কেনে, বাহিৰত বহি আছোঁ অ ত আম মই। মই আপোনাক ফোন মাৰিলোঁ এটা কাৰণত মানে আজি আপোনাৰ লগত অলপ। কিবা অ ভ্ৰমণ লৈ অলপ অলপ কথা পাতিব লাগিব। সেই কাৰণত ফোন মাৰিলোঁ, ত, আপোনাৰ সোমাই আছে নে?
উম। আছে ক'ব পাৰিব।
আহ। তো আহ আমি আচলতে। ভ্ৰমণ কৰি মানে দেখা পাওঁ বা। আমাৰ কেনেকোৱা মানে। মানে জ্ঞান আহৰণ হয় মানে সেই বিষয়ে। অলপ কথা পাতিম ত আপুনি কেতিয়াবা। ভ্ৰমনত। গৈছিলে নে।
মইতো যোৱাই নাই একে। কোৱা চলে যোৱাই নাই অলপমান আগত। ত গৈছিলোঁ পাঁচ, ছয় বছৰ মান আগতে সেইটো সিমান। নহয় অলপ অলপ।
অ, অলপ অলপ ঘূৰি ফুৰিছিল হয় ন।
ত আপুনি গৈছে নেকি?
হয়, ভ্ৰমণ কৰিবলৈ মই গৈছিলোঁ, বিভিন্ন ঠাইত গৈছিলোঁ মানে।
উম।
আপুনি এ ধৰক আমাৰ। যিটো গুৱাহাটী গুৱাহাটীতো গৈছিলো আমি বাৰ অৰুণাচল যিটো কয় অৰুণাচল চিনি পাই নে অৰুণাচল?
হয় - হয়, চিনি পাওঁ হাঁ?
আৰু অৰুণাচলতে গৈছিলোঁ তাৰ পিছত আমি এ এ কোচবিহাৰ যিটো ৰাজবাৰী আছে নহয়
হয়, হয়, হয়, ৱেষ্ট এইটো সেইটোতো ৱেষ্ট বেংগলত পৰে নহয়?
হয়, হয়, হয়, পশ্চিমবংগত পৰে।
হয় ত' তাতে গৈ খিনি কেনেকোৱা পালে আপুনি? কেনেকোৱা পালে তাতে গৈ কিনি আপুনি কওকচোন অলপ শুনি লওঁ।
মানে আমি যিমানখিনি ভ্ৰমণ কৰিছোঁ
হয়।
মানে সকলোতে ঠিকেই আছে আমি এ বেছিকৈ আমি মজা পাইছিলোঁ যিতু অৰুণাচল হয় নহয়
হয় - হয়
অৰুণা অৰুণাচলত গৈ আমি বেছি মজা পাইছিলোঁ কিয়নো তাতে ইমান ডাঙৰ ডাঙৰ মানে পাহাৰ বিলাক আছে নহয়
হয়, হয়, হয়।
এই পাহাৰ বিলাক মানে আমি গাড়ীৰে যো যেতিয়া গৈ আছিলোঁ মানে সেইবোৰ দেখি আমাৰ বহু বহুত আনন্দ লৈছিলো। বা সিহঁতৰ যিবিলাক মানে কালচাৰ মানে তাত থকা স্থানীয় বাসিন্দাৰ যি যিবিলাক কালচাৰ আমি সেইবোৰত চাই আহিলো মানে পাহাৰীয়া অঞ্চলৰ মানুহখিনি কেনেকৈ জীৱন যাপন কৰে
হয়, তাৰ মানুহ বিলাক কি আগৰ দিনৰ কালচাৰ বিলাক এতিয়াও মানি চলে নেকি?
হয় - হয়, মানে কিছুমানে এতিয়াও মানি চলে আৰু যিবিলাকে আমাৰ যিটো এ দিল্লী বা আমাৰ অসমত যিবিলাকে বেছিকৈ মানে অহা যোৱা কৰে হয় অহা যোৱা কৰে মানে সেই অ', অ', সিহঁত অলপ বেলেগ বেলেগ মানে কালচাৰ আমাৰ লগত উম, প্ৰায় মিলি থাকে কিন্তু যিবিলাক আহা নাই আমাৰ ইয়াত বা দিল্লীতো যোৱা নাই সিহঁত তো আৰু কালচাৰ বিলাক। এতিয়াও সেই আগৰ নিচিনাই সিহঁতে মানে পোচাক খিনি পৰি থাকে তাৰ পিছত সিহঁতে আমাৰ যিটো হিন্দী ভাষা এই ভাষাটো বুজি নাপাই আমাৰ অসমীয়া ভাষাও বুজি না পাই মানে সিহঁতৰ যিটো মাতৃভাষা সেই সেইবিলাকে কৈ থাকে আৰু বহুত বহুত যিবিলাকে মানে আমাৰ দিল্লী বা গুৱাহাটী মানে অসমত গুৰা, ঘুৰি- ফুৰি থাকে, সিহঁত তে হিন্দী ভালদৰেই ক'ব পাৰে, আৰু কিছু মানে আমাৰ অসমীয়া লেংগুৱেজ মানে অসমীয়া ভাষাটোও সিহঁতে কিছুমানে ক'ব পাৰে।
হয়।
মানে এ এনেকুৱা মানে সিহঁতৰ মানে কালচাৰ।
ছাৰ যিবিলাক মানুহ হয়, ছাৰ মই কি কৈ আছো?
টো সেইটো সেইটো, হয়, হয়, কওকচোন?
কৈছোঁ কি সেইবিলাক মানুহ ভাষা বুজি নাপায় বা ক'ব নাপ নাপায় সেইবিলাক মানুহ হ'ব পাৰে ভিতৰু অঞ্চলৰ, বহু ভিত অঞ্চলৰ হ'ব পাৰে অৰুণাচলৰ।
হয়, হয়। সেইটো আপোনাৰ আহ! হয়, এইটো আপোনাৰ ধৰক যে, যিটো হাৱলী এটা ঠাই আছে হাৱলী। এ ইটানগৰ, ইটানগৰটো সিহঁতৰ মানে ৰাজধানী হয়।
হয়।
অ। অৰুণাচলৰ ৰাজধানী ইটানগৰ হয়, মানে তাৰ পৰা হাবুলি হাবুলিৰ পিছত মানে যিটো মানে চাইনা গেট বুলি কয়
হয়।
মানে হাবুলীৰ পৰা যিমানে ভিতৰত সোমাব আপুনি, দেখিবলৈ পাব যে সিমানেই মানে সিহঁতৰ মানে, আমাৰ যিবোৰ লে মানে ভাষা সেইবোৰ বুজি নাপাওঁ নোপোৱা হৈ যাব, মানে যি যিবিলাক যিবিলাক আৰু মানে সিহঁতে জানে মানে ইংলিছ- ইংলিছ লেংগুৱেজটো অলপ-অলপ জানে সিহঁতে। মানে ভিতৰত যিবিলাক মানুহ আছে
ছাৰ, মই ছাৰ, মই কি কৈ আছো? আপুনি যে তাতে গৈছিলে, অৰুণাচলত গৈ আছিল নহয় তাতে আপুনি ক'ত ক'ত গৈছিলে? জাগ বিলাকৰ নাম ক'ব পাৰিব?
আমি
কেতিয়াবা মই কেতিয়াবা মই গ'লে তাতে ঘূৰিব পাৰিম। দেখিব পাৰিম কেনেকুৱা? আনন্দিত হ'ব পাৰিম, ক'লে ভাল হ'ল হয়। ক'ত ক'ত গৈছিলে আপুনি, জেগাবিলাক?
আমি যিটো আপোনাৰ অ অৰুণাচল হয়, অৰুণাচল যাবলৈ হ'লে আপোনাৰ এট ফাষ্ট ইয়াৰ পৰা অৰুণাচল লৈ যাব লাগিব বা বাছেৰেই হওঁক বা আমি ৰেলেৰেও যাব পাৰো, বাছেৰেও যাব পাৰোঁ। তাৰপিছত, আপুনি যদি অৰুণাচলৰ তাতে কিন্তু বডাৰ আছে। বডাৰ আছে। তাতে, আপুনি মানে পা পাছটো বনাই ল'ব লাগিব তাৰ পৰা।
তাত যাবৰ কাৰণে পাছ লাগে নহয়।
পাছত হয় হয় পাছটো বনাই লৈ আপুনি ভিতৰত
অ'।
অ', পাছ বনাবলৈ হ'লে আপুনি আধাৰ কাৰ্ড আহ ভোটাৰ কাৰ্ড এইবোৰ লৈ যাব লাগিব আৰু লগতে পাছপোৰ্ট চাইজ ফটোও লাগিব তাতে সেইটো প্ৰব্লেম নহয় মানে বনাই দিয়ে। মানে যিটো গেট আছে নহয় গেটতে বনাই দিয়ে। অ', কিবা এটা খৰচ লয়। তাৰপিছত সেই মানে পাছটো পোৱাৰ পিছত আপুনি ভিতৰত সোমাই যাব। এ সিহঁতে চেকিইনত মানে আছে তাত চেকিইন কৰিব কৰাৰ পিছত আপুনি যেতিয়া ভিতৰত সোমাই যাব আমি মানে ইমান মনত নাই মানে জেগা টো নাম মানে প্ৰথম সোমাই কিনি আমি এ কিবা সেইটো নিৰ্জুলি বুলি কয় সেই তাতে গৈছিলো। এট ফাষ্ট মানে তাত গৈ কিনি আমি দুই তিনি দিন তাতে থাকিছিলো নিৰ্জুলি বুলি ঠাইত তাতে বহুত দেখিবলৈ বহুত
অ', হয়, হয়।
পাৰ্ক আৰু কিবা তাত থকা মানে মানুহৰ লগত মানে আমাৰ মানুহৰ লগত প্ৰায় মিলি থাকে। মানে সিহঁতে মানে বৰ্ডাৰৰ সম্মুখতে ঘৰ হয় ন সেইকাৰণে মানে সিহঁতে আমাৰ ভাষাটো অলপ
হয়, হয়।
সিহঁতে আমাৰ ভাষাও ক'ব পাৰে মানে অসমীয়া ভাষাও ক'ব পাৰে হয় হয়। তাৰপিছত তাৰ পৰা আমি এ ইটানগৰ যিটো নেকি এ যিটো আপোনাৰ এ অৰুণাচলৰ ৰাজধানী হয়।
ৰাজধানী
হয়, হয়, ৰাজধানী অ'। তাতেও গৈছিলো মানে তাত দেখিলো আমি এই তাত যিবিলাক আমাৰ চৰকাৰী ঘৰবিলাক আছে মানে অফিচ চফিচ আছে। অফিচবোৰো দেখিলো আমি।
হয়।
অ', তাতে এটা পাৰ্কো আছে পাৰ্কত সোমোৱা নাই মানে বাহিৰৰ পৰাই দেখিছো। উম, সেইখিনিত আমি অলপ ঘূৰিছো তাৰপিছত তাতে আৰু অ', কিবা চানডে মাৰ্কেট বুলি এটা ঠাই আছে। চানডে মাৰ্কেট তৰ ওচৰতে এটা কিবা যে প্লেন কাটি। প্লেইন গাড়ীতো আমি বিমান বন্দৰটো তাতেই দেখিছো। আহ নমাই থোৱা আছিল মানে হয়।
তাৰপিছত সময় অভাৱ আছিল মানে অলপ সময়ৰ কাৰণে গৈছিলো। মানে আ ভাবিছিলো আৰু ভিতৰত সোমাই যাম কিন্তু সোমাব পৰা নাই।
অ সময় হোৱা নাছিল।
আ সময় নাছিল মানে তাৰ পৰাই আমি তিনি চাৰি দিন থাকি তাৰপিছত অ আৰু দুই তিনিদিন আৰু বৰাই লৈ কিনি থাকি। মানে মুঠতে সাত সাত আঠ দিন মান আছিলো। সিহঁতৰ যিবিলাক মানে কালচাৰ আমি দেখিলোঁ বহুত ভাল লাগিছিল।
উম।
মানে আমাৰ যিটো এইটো ভ্ৰমণত আমি।
উ
ইমান বেছি খৰচ হোৱা নাই আমাৰ মানে তথাপিও মানে। আঠ ন হোজাৰ টকা গৈছিল তেতিয়া।
অ অ অ। কিন্তু আপুনিতো আনন্দিত হৈছে নহয়, ইমান ইমান
হয় হয় হয় হয় হয় হয় মানে সেইবোৰ পাহাৰ দেখি আমাৰ মন টো হয়।
হয় আপ আপুনি আপুনি অসমৰ অসমৰ বাহিৰৰ ৰাজ্যত যায় সেইবিলাক মানুহক দেখি আহিছে। সেইবিলাকে কালচাৰ কেনেকুৱা সেইটোত দেখি আহিছে।
হয় হয়।
ত আপোনাৰ কথাটো শুনি। মোৰো ভাল লাগ
হয়।
হয় আপ
সময়ৰ লৈকে বা
পাৰিলে এবাৰ এবাৰ মানে ভ্ৰমণ আহিব আৰু এটা যা ঠাই আছে মানে অৰুণাচলৰ ভিতৰত আছে সেইটো আৰু তেৱ এ তিবাং তিৱাং তিৱাং তিৱাংত গ'লে আমি ইমান ধুনীয়া ধুনীয়া বস্তুবোলে দেখিবলৈ পাম আমি যোৱা নাই মানে বেলেগে গৈছিল আমাৰ লগত শ্বেয়াৰ কৰিছিল পিছত, আমি তাৰ পৰাই শুনিলো মানে তিয়াং জা ঠাইতো এনেকুৱা মানে সেইটোত মানুহে বহুত ঠাইৰ পৰা মানে ঘূৰিবলৈ আহে বহুত দেশৰ পৰাও ঘূৰিবলৈ আহে।
হয় হয়। সেইটো তাই অৰুণাচল উম। চাইনা বৰ্ডাৰ সন্মুখত হয় নেকি।
ওচৰ হয় হয় ওচৰতে হ'ব। হয় বহুত ভিতৰত হয় সেইটো। কিন্তু